হেল্ল' আহ কি কৈছে?
এয়া খাই বৈ লৈ বহি আছো
ভাত কিহে খালে?
ভাত দালি
আৰু
আৰু কঁঠালগুটি ভাতকেৰেলা আলু তমি
উম আহ এতিয়া খাই মানে আৰু নাখায় আৰু
খাম আবেলি সময়ত অকণ
অ',
তই কি কৈছ দেহি শেষ নাম আৰু হেৰিয়ৰ বৰগীতৰ কৰ্মশালাত গ'ল
উম মই হেৰি কঠাল গুটি গুচাই আছো ভাত খাবলৈ কাৰণে
অহ,
ইমান গৰম দালি-চালি বনাব মন নাই, পানী দিয়া ভাত খাম বুলো কঁঠাল গুটি পিটিকা। বইল ভাততে জিকা ভাতকেৰেলা দি দিম বোলো আৰু।
অ সেইটোৱে ভাল গৰমত।
অ ইমান গৰমত ভাত খাবলৈও মন নাযায়।
উম উ অ উম ৰাতিপুৱা গৰমে খালো বাৰু আৰু আছে ঠাণ্ডা ভাত পানীালি থৈ দিছো। তেনেকে খাম আৰু বুট তিয়াই থৈ দিছো।
উম কালি শৌবা কিমান টাইমত গ'ল?
স'বা পাঁচটা মান বাজিলে বোলে, এই ৰ'দতটো প্ৰায় সি মানে দেৰিকে গৈছে আৰু।
ঘৰা কি দুপৰীয়া গৈছে মানে।
অ পোৱালিজনী পেটৰ বিষ হ'ল।
অ এই ডাঙৰ বোমা গৈছিল যে টেবলেট আনিবলৈ কাৰণে।
অ।
তেতিয়া বৰমাই কৈছে কৈছে এ পেটৰ পেট বিষাইছে। কি গেছ চাগে তাই?
অ গেছ, গেছৰ কাৰণে পেট বিষ। একেবাৰে বাৰটা, অ পালে। এ আহ এটামান বজাত গৈছে নেকি। যি ৰ'দ বা এতিয়া আজি অকনমান বতাহ মাৰি থকা কাৰণেহে।
কালি মোৰ যে গৰমত থাকিব পৰা নাই ঘামুচি ওলাই গ'ল।
অ তই কেইটাতাত পালিগৈ?
মই চাৰে চাৰিটালৈ পাই গলোহি, একে দুপৰীয়া আনিছি নিচিনে হৈ আছে
আহ জিৰ ৰ'ত দি আছে। অ। বা একেবাৰে শুই উঠাৰ পৰা কেনেকুৱা ৰ'দ দিয়ে আছে একেবাৰে।
তাতেতো আৰু ফেনৰ হাৱাই নাই ন।
ফেনৰ হাৱাই নাই, ভল্টেজ নাই।
আমাৰ একদম অশান্তি লাগিছে, যিমান গৰম হ'লেও ফেন কেইখনটো ধুনীয়া কেইখন ঘূৰি আছে।
অ আমাৰ ইয়াত নুঘূৰে আকৌ।
তাতে আমাৰ ৰুমক কেপাচিটও লগাই দিছে এ কি হৰ হৰাই আছে মানে।
অ শান্তি লাগি গৈছে চাগে।
লাগিছে মানে নকওঁ আৰু বহুতে শান্তি পাইছো তাত থকাত। ৰাতি বজ্ৰ সজনৰ আগত শুইছো যদি গোটেই ফেনৰ হাৱা গৰম গৰম।
উম এইয়া ৰ'দৰ হেৰিতটো পুৰা টানি থাকে যে, উম। এতিয়াও আমি, হে?
বৌয়ে কি কৰিছে সৰু বৌ।
সৰু বৌ সৰু বৌ এ লাইনতে আছে।
আহ আকৌ দাদাহঁত
দাদাহত আছে।
গৰমত আৰু কি কৰিব আৰু গছৰতল আমাৰ পিছফালেও চাগে বহি আছে।
অ পাচ পিনে বহি আছে এয়া। চান্দ আইত, অহ বহি আছে।
আমি অ অ এই পিনে পাছ পিনে ধুনীয়া বতাহ মাৰি আছে।
উম।
কালি দিনটো আগ পিনে নগ'লোৱে।
অ আকৌ কালি বোলে ৰাতি দহটা বজাতো আগফালে আছেহি। কালি ডাঙৰ ব‌উ ফোন কৰিছিলো যে ৰাতি, তেতিয়া কৈছে ৰাণু বৌহঁতে আগফালে বহি আছে। বোলে গৰমৰ চোতত বোলে লাইনো নাথাকে।
তাৰ পৰা নানী আহিলে মায়ে
অ, বৌ কৈছে গলো বুলি পেলাই উম। বমা
অ, বমা আছে। এ, গা, ভাল নাই আৰু।
চবৰে গা, বেয়া দে, গৰমৰ কাৰণে।
জ্বৰ, এই হয়। অ, পুটকতে ভাল নহয় আৰু একেবাৰে।
উম।
এসপ্তাহ, দহ দিনলৈকে লৈছে। বাকী মনোহতৰ ভাল।
ভাল, ভাল।
আহ
মায়ে গা ধুইছে, মুনোৱে বহি আছে, মই শাৰধি কাটি আছো।
অ, কালি গিফ্ট দিলে নাই দাদাক?
আহ, দিলো, দিলো কুৰ্টি, দুটা আহ। হ'ব তাই কৰ্টিশতে সমান নহয়।
অ'।
ম, সেইকাৰণে নিজে চাই পেলাই লৈ আহিছো।
অ'।
গালে হ'লে হ'ব জানিছোৱয়ে হ'ব বিয়া কিয়? কালি আকৌ নগাঁওত সোমালো পিছত। বৌৱে আগৰ কাপোৰ এযোৰ দি পঠাইছা। এ, কি, কেঁচা, পাত কটন, নে, ননী, কটন নাজানো। কোমল তেৰশ ল।
অ'।
এইখন ঢাকাৰ প্ৰতি যে জীয়ৰী চিঞৰি নাপাওতে যে পুৰা হ, মানে হলচেল দোকান। খন চব পাই। যায় তাত এই মাল বুলি। কৈছিলো তাৰিছত জোৰ জবস্ত লৈ গ'লা। সেই কাৰনে ঘৰ আহি পাল দেৰি নহলে দুটাত, আঢৈটা মানতে পালোহি হৈছোগে।
অ, দিলে তো আৰু কি ল'ম, নল'ম নে, ন।
যে ফোন কৰি মানে গছত তোক দিলে নাই গাব বোলো ললো। গছত দবাই, দবাই ললি নাই বোলো, ললো কাপোৰ এ, যদি দিছে বোলো টকা পাঁচশ দি পঠিয়াইছে বৌয়ে বোলো। কেনেকে দবাব লাগে বোলে।
অ, মেইন মালিকটে দিছে। যেতিয়া অৰ্ডাৰ
মালিকাই অৰ্ডাৰ দিছে, যেতিয়া সিয়ে ধনলে আকৌ ফোন কৰি কৈ আছে তত দিলে নে তাক। দিলি নে ৰা, বৰগছত দিলো। ঐ নিদিয়াকে থকা নাই বোলে।
ভালহে।
ভালে ন।
পালে, পালে ভালে পাম অ, তিকো কলে গল।
একো গ'ল তম, তম, লৈ পেলাই।
আহ।
নাই, নাযাও, নাযাকে থাকে কৈছে, এতিয়া লাইন পালে পাম, নাপালে নাই, থৈ পেলাই গুচি আহোগৈ।
অ'।
মোৰ আকৌ গোটটা মিটিং আছে। আমাৰ ঘৰতে আবেলি লৈ।
আহ, আত্ম।
অ, আত্মসহায়কত গোটৰ
আহ, চাহ, তাহ দিওঁ আও।
অ, চাহ, তাহ দি দিওঁ আও।
অ, কেইজনী আছো।
আমাৰ এঘাৰ জনী।
এ হেৰি চেৰি পাছনে নাই কিবা দহ হোজাৰতো পালিনে নাই?
পালোঁ।
পালি।
পালো এতিয়া এই আঁচনি বিলাকহে পোৱা নাই আমি এপ্লাই কৰা নাই। আমাৰ গোটৰ মানে পঁচিছ হাজাৰটো পোৱা নাই।
আহ নেজানো নহয় আমি পোৱাই নাই দহ হেজাৰটো।
নহয় নহয় এনে যে গোটৰ যে আত্মসহায়ক গোটৰ যে পচিশ হাজাৰ টকা এটা দিয়ে যে গোট পা হয়তো কি নিজে ক'বগৈ লাগিব।
যানো দিয়া গম নেপাও নহয়। এইটো পোৱাৰ লগে লগে সিটো এনেই দিব চাগে আকৌ কাগজ পাতি কৰিব লাগে নেকি নাজান
কিছুমান ধৰা লোন চোণ দি থাকে যে লাখ লাখ টকা আমাৰ টো সেয়াও হোৱা লোৱা
সেয়া লোৱা নাই।
পঁচিছ হাজাৰ পোৱা নাই।
অহ।
লগৰ লগত লেন দেন কৰি থাকিলে হে
এই যেনেকে অপৰাহতে লৈছে যে পাঁচ ছয় সাত আমি লোৱা নাই নহয় এইটো।
উম কিন্তু আপোনালোকক দিবই নললেও দিব।
অ', দিব লোৱা নাই আমি।
অ', আহিব খবৰ আহিব।
অ', লবই লাগিব এবেলি ভিঅপা লোৱা গৈছিলে আগতে
অ', ভিঅপা
পাও।
ভিঅপা ললে কি হেৰি মানে গোটৰ সদস্যা চহী লাগে নে নে নিজৰ চহী দিলেই হ'ল।
গোটেই সদস্যাচহী লাগিব দহজনীও।
অহ, তাৰ মানে আপুনি কি কৰিব সেইটোও লিখি দিব লাগিব।
অহ লাগিব।
উম।
সেইটো সেয়া মাহে মাহে হেৰি কৰি যাব লাগিব সেইটো হেৰী দহ দচ মাহত মাৰা যায় নেকি?
উম, অহ। অ', সৰু বৌ আছে নে আপোনালোকৰ লগত
অ', আছে অ', সও বৌ নাই বেলেগ গোটত আছে।
অ', বেলেগ বেলেগ। আপুনি আমাৰ ব বেলেগে অ', অকে
উ
কি কৰিব আহ গটকা।
বাকী ভাল আও।
গৰমত গেলি গেলি
ভাল আও গেলি গেলি ভাল।
এতিয়া চব কি পাছলে বহি আছে।
দুপৰীয়া থাকিবই লোৱাৰি।
বাহ আকৌ ঘৰ বিলাক যে থেপা থেপ যে বতাহ অকণ নোসোমাই। আমাৰ ধৰিওবা মুকলি এতিয়া খিকি চিকি খুলি থৈ দিছো বত তা সোমাই থাকে হৈ যায় তেনেকেই
আমা আ, ঠেপা থেপি আৰু, গৰমত বেছিহে বেছিহে গৰম লাগে। ঠাণ্ডা দিনা নাহিবি আকৌ।
অ' এতিয়া নাযাওঁ একে ঠাণ্ডা দিনতে যাম আৰু।
চুৱেটাৰ টুৱেটাৰ এগালমান পিন্ধ-পিন্ধি থাকিব পাৰাকে
অ' দুটা তিনিটা চুৱেটাৰ পিন্ধিব পাৰি ইস্কাপ বোৰ লৈ থাকিব পাৰি। এইডাল গৰমত গৈ এই দেহি দিয়াৰ কাৰণহে গৈছোঁ। বেলেগৰ বিয়াখন ক'ত আৰু গ'লো হনো, ইমান দিনৰ পৰা যাম যাম যাম যাম কৰি
তথাপি যে নোৱাৰা নহ'লি যে।
কাই নোৱা আকৌ হৈ মেলি গৈছে।
সেই তাকেইেতো, যদি হ'ব লগা থকাহেঁতে টো আ
অ' এক তাৰিখে হ'ব লাগে একেবাৰে ছাব্বিশ তাৰিখে
অ', অ'।
যাব লাগে যে সেইকাৰণে আৰ।
বাকী মাহঁতৰ ভালা আ?
ভাল ভাল। তা কি আৰু ভাল বেয়া ন'। এনেকে সিজি কৰি
বঢ়িয়া।
অ' ফটো দিলেনে?
অ' এই পিতিৰ তাত আছে। এনে এলবামটো দিয়াহি নাই, এনে হেৰিপা মোবাইলত দি দিছে।
অ' গম পাইছোঁ বাৰু। বোলো ফটোখিনি দিয়াই নাই যে, শুনাইক কলো শুনাই দিম বুলি কলে কালি।
অ' কালি সি সন্ধিয়া নাম্বৰটো বি মোনোবাৰ নম্বৰটো বুলি পেলাই এনেকে কৈছিলে মোক দেহিয়ে কলে এতিয়া ধেৰ টাইম হ'ল ৰাতিপুৱাকে দিবা বুলি
তাৰ ইনষ্টাগ্ৰামত মোৰ নাম্বাৰটো দি থৈ দিছিলোঁ। সেই পিছত দি দিব
অ' তাক মই ক'লো এ, আজি মোবাইল ক'তো নিদিবি, মোক আজি লাগিব বুলি কৈছোঁ যে। মোবাইলটো, ৰাতিপুৱা পৰা মোবাইল ইটো এইটো লোৱা নাই সিটো লৈ আছে।
এইটো আপোনাৰ নাম্বাৰ?
অ'।
অ' ওলাইছে বাৰু নামটো।
অ'।
চেভ কৰি থৈ দিব লাগিব।
চেফ কৰি থৈ দিবি।
উম।
কালি সন কলি সন্ধিয়া হেই ল'ৰাটো আহিছিলে যে লেপটপটো লৈ পেলাই, মোবাইলত দি দিছে আৰু। এ, এলবামটো আনি দিব আৰু। অ' পাৰি। প্ৰিতিৰ তাত এগাল আছে ফটো।
উম।
তাক কবি দিব কাৰণে। অ' গোটেই খোপা দি দিছে? অ'। অ' শুনাই কৈছে নহয়, কোন কোনে হায়েচ উঠিছে বুলি পেলাই।
অ' এই ডাঙতে আহি চাগে বেছি নেকি আকৌ। তাৰ আগে এইখন নে পিছত? সিখনতে আছা আকৌ হেৰি বাবু দাদাহঁতৰ লগত তাইয়ো উঠিছে।
অ'।
আগতিয়াকে ফটো পালে, সেদিনাখন ৰাতিয়ে পালে আকৌ হেৰি যে এ, বট ভইনিয়েকতো ফটো দিছিলে সিহঁতেও উঠি দিলেই। ফেচবুকত দেখিছোঁ আৰু। মই সিহঁতে বোলো আগতিয়াকে পালে, আমিহে পিছত পাম আৰু।
অ' লগে লগত লৈ লৈছে আৰু।
অ' মই বোলো সি নিদিব চাগে এতিয়া সেইকাৰণে নাই। সেয়া মই খোজাও নাই। হে হ'ব দিয়ক ন'?
অ', অ'।